হেল্ল'
অ কোৱা
কি কৰিছা তুমি
মই এই পঢ়ি আছিলোঁ, তুমি?
ময়ো কাম কৰি আছিলোঁ অলপ। উম, পিছে অ', কি খবৰ তোমাৰ।
অ', মোৰ মই আছোঁ দিয়া, তোমাৰ কোৱা।
মোৰো ভালেই দিয়া, বাকী তুমি কোন কলেজত পঢ়ি আছিলানো?
মই হেণ্ডিক গাৰ্লছ কলেজত পঢ়ি আছিলোঁ, তুমি ক'ত পঢ়ি আছিলা?
ময়ো হেণ্ডিকতেই পঢ়ি আছিলোঁ, তোমাৰ এতিয়া শেষ হ'ল নে পঢ়া নে চলিয়ে আছে এতিয়াও?
মোৰ লাষ্ট চেমিষ্টাৰ চলি আছে।
অ', তুমি মানে এন ই পি বেটছৰ, নহয় জানো?
অ', অ'।
অ মই আকৌ চি বি চি এছৰ লাষ্ট বেচত আছিলোঁ
উ
অ মানে এন পি বেটছৰ মানে কেনেকুৱা ন কিবা মেজৰ মাইন বুলি আছে মানে মই বুজি পোৱা নাছিলো কিবা আছে তেনেকুৱা
আহ মানে আচে মাৰ অ অ আগতকে চেঞ্জ হৈছে বাৰু ভালেখিনি সলনি হৈছে চিচতেম
অ অ মানে শুনিছিলো আমি যেতিয়া লাষ্ট মানে লাষ্ট চেমিষ্টাৰ নহয় মানে থাৰ্ড চেমিষ্টাৰত যেতিয়া আছিলো তেতিয়া চাগে তোমালোকৰ এডমিশ্ন হৈছিলে এডমিশন হোৱাৰ টাইমত আকৌ মানে এনে কোৱা হ'ল যে মানে একদম কিবা বেলেগে কৰি দিলে মই আছ আছিলো বাৰু এডমিশন ডেস্কত কিবা মেজৰ দিয়ে মাইনৰ দিয়ে তাৰ পিছত মানে একদম বুজিয়ে পোৱা নাছিলো আমাৰতোতো চিধা চিধি অনাৰ্চ আছিলে আৰু জেনেৰিক চাবজেক্ট আছিলে পিছে তোমাৰ কি ডিপাৰ্টমেণ্টনো
অ মোৰ হিষ্টষ্ট্ৰ্ৰী
অ আচ্ছা তুমি উ ছোৱালী এজনীক চিনি পোৱা নে মানে আহ কিবা হাজৰিকা নাম আছিলে ৰবা ছোৱালীজনী ছোৱালীজনী হিষ্টী ডিপাৰ্টমেন্টৰ আছিলে ছিনিয়ৰ হ'ব চাগে
উ পাৰে মানে হাজৰিকা বাৰু এতিয়া সেনেকে কলে গম নাপাওঁ ফল নেমটো ক'লে গম পালো হয় অ
তাকে মোৰো ভালদৰে ইমান মনত নাই বাকী এতিয়া কলেজৰ মানে এনভাইৰমেণ্টটো কেনেকুৱানো তেতিয়াৰ নিচিনাই আছে নি অলপ চেঞ্জ হৈছে
অ অলপ চেইঞ্জ হৈছে এতিয়া এপিনেতো আমাৰ অ আগৰ বিল্ডিংটোতো ধেয়া হৈ আছে ন তোমাৰ ৰিনভট হৈ আছে
অ অ আগৰ বিল্ডিংটো ভাঙিছিলে ন
অ অ এতিয়ালৈ সম্পূৰ্ণ হোৱাই নাই
আচ্ছা ঠিকে আছে বাৰু বনাব চাগে এতিয়া মই ভিডিঅ'ত দেখিছিলো চাগে নতুন নতুন ৰং কৰিছিলে কলেজখনত
অ এতিয়া অলপমান মানে ধুনীয়া দেখি ভিতৰত
উম ধুনীয়া দেখি আৰু দীঘলী পুখুৰীটো ধুনীয়া মানে কিবা বনাই আছিলে নেকি অলপ কিবা কনষ্ট্ৰাকচন চলি আছিলেতো
অ চাইডৰ ৱাল বোৰ ভাঙি দিছিলে এতিয়া বনাই আছে কিয়
অ অ মই মানে এদিন গৈছিলোঁ সেইফালে বেলেগ কামত গৈছিলো মই কলেজত সোমোৱা নাই আৰু কামত গৈছিলো তাতে মই দেখা পালো আৰু অলপ মানে ব্ৰিজ খ দেখা পাই একদম মানে কি কয় তোমাৰ ৰবীন্দ্ৰ ভৱন নহয় ৰবা মিউজিয়ামটো যে আছে মিউজিয়ামটোৰ আগলৈকে ব্ৰিজটো বনাইছে
অ একেবাৰে পল্টন বজাৰলৈ আছে নেকি
অ মানে সেইফাললৈ যাব পাৰি চাগে সেইফাল
অ অ
অ মানে সেইয়াই আৰু আজিকালি মানে কি আৰু বাছৰ সুবিধা খিনি হৈ গৈছে চাগে ব্ৰিজটো হোৱা কাৰণে আমাৰ টাইমতটো মানে বাছৰ সুবিধাই নাছিলে নাছিলে মানে আছিলে আৰু কিন্তু সেই ফাললৈ অলপ খোজকাঢ়ি খোজ কঢ়ি যাব লাগে আৰু
অ আৰু বাছেদি আহিলেও ইমান যাম বহুত মানে তা সময় লাগে
অ অ বহুত সময় লাগে চান্দমাৰীৰ পৰা আহোত তে ইমান মানে আহ ভিৰ হৈ গৈছিলে, চান্দমাৰি আমিতো গোটেই কলেজ যোৱা তিনি বছৰে সেই চান্দমাৰি যাম ভাঙি ভাঙি আহিব লাগে ৰাতিপুৱা নটা বজাৰ ক্লাছ থাকিলে চাৰে সাতটাতেই ঘৰৰ পৰা ওলাব লাগে যাম লাগিব বুলি
অ এতিয়া আকৌ গাড়ীৰ কাৰণেও অলমান ৰ চিব লগা হয়
উম হম হ ৰখিব লগা হয়েই আৰু, কি কৰিবা আৰু উপায় নাই এতিয়া মানে ভাল হৈছে আৰু বহুত খিনি
উম উম
উম ব্ৰিজটো হোৱাই এতিয়া তুমি বাছত আহা নে এনেই মানে বেলেগ ৰিক্সা মেজিকত অহা যোৱা কৰা?
অ আগতীয়াকে ওলালে বাছত আহো অ নহ'লে অলপ দেৰি হ'লে মেজিক আকৌ মানে একদম দেৰি হ'লে ৰেপিডো কৰি লওঁ আৰু
অ তুমি মানে ইয়াতে থাকা ন গুৱাহাটীতে?
অ অ মই মদঘৰীয়াত আছো এতিয়া।
অ আচ্ছা আচ্ছা। ঠিকেই আছে বাৰু উম আমাৰ মানে বহুত কিছুমান আকৌ হোষ্টেলত আছিলে ন হোষ্টেল, পি জি তাতে হোষ্টেল পি জিত থাকোতে ভাল আছিলে আৰু বহুতৰে কি আৰু নত এটা বজাৰ ক্লাছত থাকিলে মানে ওলাই যায় আৰু নটা বজাৰ দহ মিনিট আগতে গুচি যায়
অ তেওঁলোকৰ সুবিধা হয় বহুত
উম সুবিধাতটো বহুত হয়ে, এতিয়া পিছে তুমি যোৱাানে সেইফালে যে নতুন পাৰ্ক এখন বনাইছিলে?
অ এবাৰ গৈছিলো
আহ
অ বহুত মানে ডাঙৰ এইফালৰ পৰা সিফালে মৰ্ণিং যাবলৈ ভাল হয় ম আমি বাৰু গ- দুলিয়া গৈছিলো
উম ভাল হয় বাৰু মানে ভালো লাগে বাৰু মইও গৈছিলো। লগৰ ছোৱালী কেইজনী মানৰ লগত গৈছিলো। ইমান ঠাণ্ডা দিছিলে সেইদিনা নদীৰ পাৰৰ বতাহ বহুত ঠাণ্ডা লাগি গৈছিলে কিন্তু সেই এৰিয়াটো কিন্তু ভাল লাগে ন যাই কিনে
অ যাই ভাল লাগে তাতে সতেজ বতাহ।
উম এদিন সেইফালে মানে আহ সেইফালে মই গৈছিলো ৰাতিপুৱা সময়ত ৰাতিপুৱা সময়ত যাওঁতে মানে মই শুনিছিলো আৰু যে ৰাস্তাত বোলে তাতে হাঁহ বিলাক ইমান হাঁহ বিলাক ওলাই হাঁহ বিলাক ওলাই ওলাই কিনে মানে আহ গোটেই ৰাস্তাত ঘুৰি থাকে ৰাস্তাত মানে গাড়ী বিলাক আহি থাকিলে গাড়ী বিলাক আকৌ ৰখি দিয়ে বোলে হাঁহ বিলাকৰ কাৰণে সেইদিনা গৈ মই দেখাও পালো বাৰু ভাল লাগিছে
অ অ যৌপুখুৰে পাৰ্কৰৰ ওচৰত
অ জোৰ পুখুৰী ন মই অ সেইখন পাৰ্কত গৈ পোৱা নাই আজিলৈকে
অ সেইখনো বহুত ধুনীয়া
উম হয় বাৰু সেইফালে আকৌ কেফেোৰ কেফে বিলাকো আছে ন
অ সেইবোৰ ভাল খিনি আছে এই পাৰ্কখন সৰুো হয় কিন্তু মানে তেতিয়াও ভাল লাগে হাঁহ বোৰক মানে ৰাজ হাঁহ বোৰক
অ ধুনীয়া দেখ কি আৰু অকনমান জে জ গাত বনাই দিছে আৰু পাৰ্কখনন ধুনীয়াকে
অ অ আৰু মন্দিৰটোও আছে লগত
উম মন্দিৰটোও আছে ভালে লাগে মন্দিৰতটো থকা কাৰণেও আৰু মানে মন্দিৰটো পিছফালে ধুনীয়া ডাঙৰ এটা আৰু এটা সেইটোয়ে পুখুৰী চাগে জোৰ পুখুৰীৰে চাগে পুখুৰী নেকি পুখুৰী এটা আছে নহয়
অ দুটাৰে মাজত ৰাস্তা আছে
উম আ আছে ন মই যোৱা মই কলেজ এডমিশন লোৱাৰ আগতে গৈছিলো মানে কলেজ এডমিশন মানে এইচ এছ মই চাৰ্টিফিকেট লব গৈছিলো তেতিয়াই মই গৈছিলোি ো যোৱাই নাই
অ তাকতে যাবলে ভাল লাগে ঠাণ্ডা ঠাণ্ডা ব্তমাৰি
উম ঠাণ্ডা ঠাণ্ডা বতাহ এতিয়াও চাগে গৰম দিনত সেই জেগাটো ধুনীয়া ঠাণ্ডা হৈ থাকে ন একেদিন যিমানহে গৰম দিছে
অ অ
উ বাৰু ভালে লাগে জোগাতটো আগতে আমাৰ গৰমে নালাগিছিলে ক্লাছত যেতিয়া ক্লাছ কৰিব গৈছিলো গৰম চৰম নালাগে আৰু পুৰা ঠাণ্ডা পৰি থাকে
অ দীঘলী পুখুৰীৰো বতাহো আহি থাকে ন পানী গৰে
উম উম পানীৰ বতাহটো বহুত আহি থাকে আৰু সেইফালে পাণবজাৰ সেইফালে গ'লে মই বাৰু আজি ভাবিছিলো ফেঞ্চি যাওঁ বুলি অ সেইফালৰ পৰা টো ৰিজাৰ্ভ বেংক হৈ ফেঞ্চিৰ ওচৰে হয় আমি আগতে খুব খোজ কাঢ়ি খোজ কাঢ়ি গৈছিলো ফেঞ্চিত
অঁ অঁ আমিও যাওঁ মাজে মাজে টাইম পালে অহ। সময় পালে ক্লাছৰ মাজত।
অঁ। সেয়াই আজিকালি ক্লাছ বিলাক তোমালোকৰ মানে কেতিয়ালৈকে চলে।
অঁ মোৰ বাৰু প্ৰেক্টিকেলটো নাই। সেইকাৰণে মোৰ জল্দি হৈ যায় অ দু কালহে মো মোৰ আৰু প্ৰেক্টিকেল থকাবোৰৰ অলপ দেৰি হয় অ চাৰিটামান বাজে।
উম। তাকে তাকে। এ আমাৰ আগতে মানে আছিলে পলিটিকেল চাইন্ঞ্চৰ ক্লাছটোত। তিনিটাৰ পৰা ক্লাছ দিছিলে। মানে মাজত তে তিনি ঘন্টা মানৰ ব্ৰেক। তাৰপিছত পলিটিকেল চাইন্সৰ ক্লাছটোত তিনিটা পৰা চাৰিটা মানলৈকে ক্লাছ কৰিব দিয়ে, তাৰপিছত আকৌ মেমহঁতক ক'লে তাৰপিছত মেমহঁতে আকৌ মানে ৰুটিনটো চেঞ্জ কৰি দিলে ইমানেই মানে ল'ৰা ছোৱালী আছিল পলিটিকেল চাইন্স মানে জেনেৰিকৰ ক্লাছটোত আৰু। ল'ৰা মানে ছোৱালী মানে ষ্টুডেন্টছ বহুত আছিলে।
অঁ পলিটিকেল আৰু ইকনমিক্স ডিপাৰ্টমেণ্টৰ জেনেৰিকতো ভালেখিনি ষ্টুডেণ্ট হয়।
উম ভালেখিনিয়ে, মই বাৰু ইকনমিক্সৰে আছিলো। মোৰ ইকনমিক্স আছিলে আৰু জেনেৰিক অ সেই ইক কি আছিলে পলিটিকেল চাইন্ঞ্চ আছিলে। সেয়ে আৰু উম তাকে। মই ভাবিছিলোঁ তাতেই মাষ্টাৰছৰ এডমিশন লওঁ বুলি পিছত আৰু মই এন্ট্ৰেঞ্চটোৱে নিদিলোঁ।
উম।
পিছত আৰু মানে অপেনত ল'ব লগা হ'ল।
অপেনো ভালেই হয়। সময় বহুত পাই যায়।
উম সময়খিনি মানে কামৰ লগত সময়খিনি মিলি যায় আৰু।
অঁ অঁ।
বাৰু তোমাৰ লগত কথা পাতি ভাল লাগিলে আৰু ৰা ৰাখিছো দিয়া হা।
অঁ অঁ ঠিক আছে আকৌ পাতিম।